হেল্ল' অ কি কৰি আছা
এ ডাঙৰ বাবুতো শুই উঠিছে তাক লৈ পেল নাই ফুৰাই আছ ছিলো ৰা ততে
মই ফুৰিব যাবা ওলাইছো য
অ ক'ত
এই ইয়াত এখন খেলপথাৰ বনাইছে নহয় উজান বজাৰত
আহ
সমান মানে আহ ধুনীয়া এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে সকাৰ মানে নদীটো আগত গৈছোঁ
আহ
মানে ল'ৰা ছোৱালী খেলা ধূলাৰ কাৰণে ধুনীয়া বনাইছে ভাল লাগে বহুত ভাল লাগে এতিয়া তাৰ প্ৰাকৃতিক সৌন্দ্যটোৰ ভাল চাই কিনে বহুত ভাল লাগে। আহ ব্ৰক্ষ্মপুত্ৰ নদীতটো আছে দেই
আহ
নদীতো মানে ওচৰতে তে ভাল লাগে আৰু সেইখিনাই উহ যৈন দেখা নাই নেকি?
নাই নাই খাপাই
মাজে সময়ে যাব লাগে ফুৰিব
অ কি অলপ ৰিজৰ্ট আছিলে। খালি হ'লে আৰু বাবু এচাত দিম।
আহঁ
অ নিকি মই এই বাইদেউৰ লগত গৈছিলোঁ বাইদেউৰ লগত গৈছিলোঁ।
মানে এতিয়া যাম আৰু ওলাই আছোঁ আৰু অঁ তাত তাৰপ আহি আৰু আৰু অলপ কিবা কিবি খাম।
খাই কিনে বাহিৰতে খাম।
বেছি মই নালাগে
বেছি অ আহ নালাগে। গধূলি সমত গ'লে বেছি ভাল লাগে। আৰু তাই লাইট বিলাকৰ লাইট বিলাকৰ পোহৰ চোহৰ ভাল লাগে নদীৰ, বতাহ থাকে। পুৱাই থাকে।
উম
তেনেকোৱা এইটো সময়তটো শ্বিলঙত যাবৰ কাৰণেতো আৰু ভাল অঁ
অ
গৰমৰ কাৰণে শ্বিলঙত গৈছো গৈছো শ্বিলঙত দু দুবাৰ তিনিবাৰে গলো। আচছ চাৰ ব যত গ'লোঁ নাই। এই শ্বিলঙৰ মাজতো কিছুমান পথৰুৱা ঠাই আছে সেই খেতি কৰা ঠাই। এনেকুৱা সেইখিনিত সোমালে ইমান কেনেকুৱা লাগে যেন গাঁৱলীয়া ঠাই। খেতি কৰি আছে।
অহ।
তে গৈছ ছানা শ্বিলং?
শ্বিলং যোৱা নাই মই।
এবাৰো যোৱা নাই?
উম এইমানে এইবাৰ যাব ওলাইছিলো নাই হোৱা সময়ত মানে মোৰ জ্বৰ হ'ল। তাত ত অলপ ঠাণ্ডা বেছি। সেইকাৰণেও যোৱা নহল এইবাৰ এইবাৰ মানে যাম বুলি ভাবি আছো গৰম ব ত শ্বিলং ডাওকি যেছে ডাওকি
দাওকি দেখিছো মই।
তাতো যাম। অ অ অ
ইমান ধুনীয়া লাগে আহ ইমান ধুনীয়া লাগে সেইখিনি ঠাই সেইটা আৰু তাত এই শ্বিলঙত এখন ঠাই আছে এছিয়াৰ ভিতৰত মানে চাফা ঠাই আৰু ইমান ধুনীয়া চাফা মানে অকণমানো লেতেৰা নাই তাৰ পৰা বাংলাদেশখন দেখা পায় আৰু অ এবাৰ প্ৰথমতে যাওঁতেতো তাত মই ৰাতি থাকিছিলো ইউনিভাৰ্চিটি যি আছিল অ শ্বিলং ইউনিভাৰ্চিটি তাত থাকিছিলো তাত থাকি মানুহ গৈছে আমাৰ লগত মানে ই নিজি ইউনিভাৰ্চিটিৰ পৰা গৈছিল হেতৰ লগত গৈছিলো
অ
তাত থকা লোৱা খোৱাৰ মানে বেছি মানে পইচা লোৱা নাছিল অলপতে হৈছিল ভাল লাগে এনিবাচি নাম টো মই পাহৰিলোঁ ইউনিভাৰ্চিটিখনৰ নাম অঁ তাৰ পৰা আৰু ঠাইবিলাক চাবা গৈছিলো আমি তাৰ পৰা ডাইবুৰি চাব গৈছিলোঁ একদম পাহৰৰুোৱা ঠাই ইমান পিছল শিলবিলাক। আৰু বৰষুণ পৰি থাকে। তাত বৰষুণ পৰি থাকে অঁ বৰষুণ পৰি থাকে। আৰু তাতো আনাৰসটো পাবা ইমান ধুনীয়াকৈ কাটি কাটি দিয়া ৰসটো
আনাৰস
অঁ নিমখৰ লগত দিয়ে ভাল বস্তু বিলাক দাম
পতোনে বেছি বেছি
ইচ্, এইটো বনৰীয়া হয় জংগলী জংগলী এইবিলাক
অঁ মেশাল অ মাহশ থাকতে কোৱাৰ্টাৰত মানে তাই কয় আৰু মানে ইমান স্কচ মানে গৰুক মানে কাটি কিনে খুৱাব লৈ যাব দিয়ে
অঁ দেখিছো আমি এই ৰাস্তা- ৰাস্তা পোৱা যায় লাখ
মানে আমাৰ ইয়াত নহয় আৰু
নাই তাৰ সোৱাদটো অলপ বেলেগ তাৰ সোৱাদটো অলপ বেলেগ বনৰীয়া
সেইদিনাখন গৈছিলো সেইদিনাখন মই যোৱা শুক্ৰবাৰে মানে ডাঙৰ মানে অলপ একো হৈ আছিলে মই এওঁ ওচৰত গৈছিলো। মানে ইমান মেডিকেল মানে ইমান চাহফালে।
অঁ অঁ। আজিকালি মানে মেডিকেল বিলাক চাফাই হৈছে অ
বিলাকৰ সুবিধা টো পায় মানে মানে চছিল প্ৰাইভেট হিচাপে বহুত
অ অ
ভাল লাগিল অলপ মানে দৰ অ নোৱাৰা
অঁ আমাৰ ই আমাৰ দূৰ হয় অঁ অনলাইনত হেৰি কৰিব লাগিব নেকি
অ অ আ পেট্ৰল আ ভাড়া নিব লাগে
অহ মানে কিমান লয় টিকট কাটিলে।
হ্ল
ত্ৰিশ টকা
অ কাত খন বনাই লব লাগে এ কাত খন কেনেকুৱা বহীতো যেনেকুৱাই সেনেকুৱাই অ বহি অ বোকলে তাৰ বুলি কয় এইখন আৰু বহি এইখন
অ কি কয় চাং ছাৰি না
চাংচাৰিত এমছ
অ--হ চংসাৰি এইমছ ত। অঁ য অঁ অঁ যাব পাৰি তাত কিবা চাংচাৰিত এ আলহীও আছে গৈছিলো।
মোৰো আলহী আছে ভিতত ভাত পান-
মই গৈছিলো ভাত খাইছ ঘৰৰে ইমান ধুনীয়া ওচৰতে চোতালতে পত- থাৰ
অ--হ
আৰু ইমান ধুনীয়া জিকা এইবিলাক এ জলুক। কিয়া মানে এ তিত তাত। তো অ চব চাইডে পাৰ্গত আছে অ তাৰমানে ধৰি এতিয়া পাৰ্লাৰৰ কাম কৰে কেক বনাই আৰু এইবিলাক শস্য শস্যও বনায়
প্ৰীতি নামৰ সিও আছে নেকি
আছে অ ইমান ধু ধুনীয়া ধুনীয়া জলকীয়া লেচেৰা জিকা ওচৰতে চ ঘৰটো আৰু পথাৰ
অহ
পথাৰত আছে চাৰো চাইডি মানে পথাৰ আৰু ভাল লাগে আৰু ইমান ধুনীয়া ধুনীয়া ফুলবিলাক লগাইছে। পৰিপাটি আৰু আৰু তাৰ পৰা মই আনিছোঁ আমাৰ মোৰ লগত খুৰিও গৈছিল খুৰিও মানে লৈ আহিছিল আৰু ঘৰৰে কণী ঘৰেৰে কণী বনা হৈছে ঘৰৰ চাউল কি ভাল লাগে।
ভাল লাগে ন আমি এতিয়া এইবিলাক দেখাই নাপোও হলো গাঁৱলীয়া পৰিৱেশ
গাঁৱলীয়া পৰিৱেশ দেখাই নোপাওঁ
উ
মাজে সময়ে মাজে সময়ে বি এইবিলাক গাঁৱত দেখি যাই থাকব লাগে।
অ
তেতিয়া এইবিলাক দেখা পোৱা যায় অহ মাজে সময়ে মাটি খচি থাকিব লাগে মইতো ৰাতিপুৱা সময়ত চেন্দেলটো খুলি কিনে অলপ খোজকাঢ়োঁ আৰু এই পকীবিলাকত কিমান খো খোজকাঢ়িবা।
অহ
মানে চকুৰ কাৰনে
ভাল আৰু অ ৰাতিপুৱা সময়ত ব খোজ তই গলে
আগতে খোজ কাঢ়িব গৈছো এই কেইদিন যোৱা নাই। উম
মোৰ তো ৰাতি ভাল নমস্কাৰ বাব
খোজ কাঢ়িলে ভাল লাগে খোজকাঢ়িলে ভাল লাগে মনটোও ভাল লাগে মানে দেহাটোও ভাল লাগে ভাল লাগে মানে দিনটোলৈকে মানে হেৰি। পোৱা যায় আৰু এনাৰজী পোৱা যায়।
পোৱা যায়।
পোৱা যায় এনেকুৱা আৰু ধৰ বিচনাত শুইনো কিমান থাকিম?
অ' অ'।
আজি বহিছিলোঁ অকণমান কাপোৰ চিলাই কৰি উঠিলো। এই মেখেলা চাদৰ, মেখেলা চাদৰ চিলাই কৰিব দিছিল। মেখেলা মানে হেৰি লগাব লাগে। শৰচটো লগাব লাগে চাইড চাইড বিলাক চিলাই, কৰি কিনে হৰৰ্চটো লগাব লাগে।
অ।
আৰু চাদৰৰ চাদৰ যে ধৰ এক্সট্ৰা কৰি পটিটো দিয়ে, এই প্ৰতিত টো কাটি কিনে? মানে চাদৰৰ ছাইডত লগাব লাগে, আৰু ধৰ কিছুমানে গুঠনি দিয়ে, গোঠাই। যি গুঠে আৰু কিছুমানে নুগুঠে এইছামনে চিলাই দি, কেনে আজিকালি ধ মানে বহুত ধৰণৰ মানে লেচ ওলাইছে নহয়। সেই লেঞ্চবিলাকো দি এই লেঞ্চবিলাককো দিব পাৰি। অঁ তেনেকুৱাই।
টাইমতটো পাছ হয় আৰু এইবিলাক কথা কৈ থাকিলে।
তই?
উম'
কিবা শাৰী আচাৰ বনাইছিলো আমলখিৰ আচাৰ বনাইছো।
আমলখি।
অঁ আজি বনাইছোঁ
আজি।
আজি বনাইছোঁ এই বজাৰৰ পৰা আনিছিলোঁ আধা কেজি মান আনি ধুনীয়াকে ধুইছো দু।
উম।
আজি ৰ'দত মানে বেছি। নাই আৰু তেওঁ অলপমান শুকাইছে পানীত- তোৰ কালে হ'ল।
অঁ।
মান ধুই অকমান বইল কৰিছো।
অ।
বইল কৰি তাত অকণমান হালধি দিছো।
হা।
কিনে ৰ'দত অকণমান শুকাবাই দিছো। অকণমান শুকাইছে, শুকাই অহাকালি আৰু মই সেইখিনি আৰু তেলত দি দিম। তেলটোত মছলা বেছি নিদিওঁ। তাত অকমান জিৰা আৰু ধনিয়া, নিমখ সেইটোৱে দি দিম। আৰু কিছুমান মানে ল'ৰা ছোৱালী খাই না। সেইটোৰ কাৰণে বেছি মচলা দিব ভাল নালাগে। আৰু আমলখিটোতো এনেই মানে হেৰি বেছি হেই নহয় নহয়।
অ আমলখি- টো চুলি কাৰণে ভাল।
চুলি কানে- ভাল আহ, আৰু ত এইটো কেঁচাই খালে ভাল আৰু মচলা দি কেনে এইটোক বেয়া কৰিব নালাগে। সেইটোৰ কাৰণে বেছি মচলা দিব নালাগে। এ নৰ্মেল চবেই বনাব লাগে আৰু। মচলা দিলে বস্তুটো বেয়া হৈ যায়। আহ। ধৰ আমৰ আচাৰ আমৰ আচাৰ এইবিলাকত। অলপ মচলা দিবা লাগে।
অ।
এইবিলাকত দিব লাগে, জালুক, তালুক মানে খুন্দি এইবিলাক অলপ দিব লাগে। উম পলাও চোলাও বনোৱা নে
অ বনাও মাজে, মাজে মানুহ- আহিলে আলহী আহিলে বনা অ।